অ কোৱা
অ ক'ত আছা
এই ঘ
মই এইফালে এই টাউনৰ ফালে এপাক ওলাই আহিছো।
উম কিবা কৰিব গৈছিলা।
হে হে কাম কৰিব লাগিব। নাই নাই এনেক ঘৰত অকন আমনি লাইছে এনেই অ'কন ওলাইছো বাইক
উম হয়
তুমি
মই ঘৰৰ ওচৰতে আছো।
অ অ অ অ কতো ওলাই যোৱা নাই। উম উ মই একণ এই চাহ চাহ অকন খাই পেলাই এনেই টাউনৰ ফাঁলে ওলাইছো কি ক'ব ঘৰত ঘৰত যি গৰম আৰু কেনেকৈ সোমাই থাকিব
উম তাকে এতিয়া গৰমো বেছি দি আছে।
সেইটোৱে সেইটোৱে গৰম বেছি দি আছে কেনেকে ঘৰত থাকিব কোৱাচোন
উম এতিয়া গৰম দিনত সাটুৰিব যাব পাৰি ন পুখুৰী চাইদে
সাঁতৰিব পাৰি কিন্তু এতিয়া অকণ চিটুৱেশ্যনটো বেয়া হৈ আছে নহয় এতিয়া মানে সাঁতুৰিব গলে অকণ ভয়ো লাগে
অ কিবা হৈ আছে মানে মানে কি পানী চানী বাঢ়ি আছে নেকি
পানী বাঢ়ি আছে পানী বাঢ়িছে সেইকাৰণে মানে অকনমান সাতুৰিব ভয়ো লাগে ন সেইকাৰণে হে হে বিজনেছটো ঠিকেই চলি আছে বাৰু।
উম কিহৰ কৰি আছিলা বিজনেছ।
হা হা
কিহৰ বিজনেছ কৰি আছিলা এইটো বৰ্তমান তুমি
বিজনেছটো মোৰ ঠিক থাক চলি আছে তোমাৰ কেনেকা চলি আছে এতিয়া
মোৰ বাৰু ঠিকেই চলি আছে উম কিহৰ কৰি আছিলা বিজনেছ তুমি?
মোৰ বিজনেছ এয়া কি বুলি কয় গাড়ী এনেকা গাড়ী গাড়ী চাৰি আছে বাছ চাছ আছে ট্ৰেভেলাৰ
অ অ আচ্ছা মানে কবালৈ গলে তোমাৰ গাড়ীয়ে লৈ যাব পাৰিম মানে
অ ক'ত যাবা নেকি
এনেই এইফালে মানে ফুৰা প্লেন এটা আছিলে
অ মোৰ এই কাৰ কাহিনা মাজতে কাৰ দুখন ললো নহয় এ মই স্কপিয় এখন ললো
উম
আৰু এই ছেভেন ডাবলিও এখন ললো একশো বিসাত ছেকেণ্ড হেণ্ড লৈছো বাৰু
উম মানে দামটো কিমান মান পৰিছেগৈ
এ স্কুপেয়নখন এয়া পৰিলে কি বুলি কয় ঊনৈছ লাখ পৰিলে
অ
হয় ছেভেন ডাবলোখন সেইখন একৈছ পৰিছে একৈশ মানে কমাই মেলি আনিছো আও সোতৰ মানত
আচ্ছা
অ ক'ৰবাত যাবা নেকি টিপ চিপ ওলাইছে নেকি
এইফালে অৰুণাচল চৰুণাচল যোৱা প্লেন এটা আছিলে
অ হ'ব বাৰু পোৱালি কোন কোন যাব আৰু লগৰ
অ মোৰ লগৰখিনি যাব আৰু তেনেকে মানে কোনোবা যাম বুলি কৈছে নাজানো এতিয়া ফেমিলি যাব বুলি কৈছে লগত
অ মোৰ লগত মই মোৰ লগৰ কেইটামান যাম বুলি কৈ আছে সিহতকো কৈ দিম নেকি অ এলাৰ যাম বুলি কৈছে এলকে যাম বুলি কৈছে এলে যাম বুলি কৈছিলে
অহ
অ মোৰ এই মোৰ গাড়ীখন লৈ যাম মোৰ স্কপিয়ানখনকে লৈ যাম কি কোৱা অহ সেইখনকে লৈ যাম কত যাবা কতনো
কৈছিলো দেখোন অৰুণাচল টাৱাং এইফালে যাম আ কোনবাফালে
এই দাৰ্জিলিং যাওঁ নেকি ন কি কোৱা এতিয়া মানে অৰুণাচৰ ফালে এয়া হৈ আছে মানে লেণ্ডছ্লাইড হৈ আছে যে এতিয়া মানে অকন ভয়ো লাগে যাবলৈ
উম
কাৰণে মানে এয়া যাওঁ দাৰ্জিলিং চাৰ্জিলিং যাওঁ তাতে ধুনীয়াকে থাকি মেলি যাব পাৰিম আৰু
অ
কেতিয়া মানে যাবা অ হব বাৰু
উম উম
কইআছা নেকি তুমি
উম
অ হ' আৰু একো নাই তুমি কি বুলি কোৱা প্লেনটো খালী কেনচেল নকৰিবা আৰু
নাই নাই কেনচেল কৰিব নাই এইবিলাক ব
কেচা কৰিলে বেয়া লাগিব আৰু ন
উম
অ
অঁ অঁ তোমাৰ ভণ্টি হেৰি গৈ আছে নাই কলেজ
কোনে কোনে
ভণ্টি কলেজ গৈ আছে নে নাই
কলেজ গৈ আছে গৈ আছে উম গৈ আছে এডমিশন ল'লে কি বুলি এই দৰঙতে ল'লে।
উম
এতিয়া মই সদায় থৈ আহিব লাগে আৰু কি কোৱা।
উম তাকে। আৰু মোৰ বিজনেচটো ইমান ভাল চলি থকা নাই নহয়। মোৰ পয়েট্ৰী ফাৰ্মৰ বিজ ছলে
অহ, বিজনেচ কিবা এনে ভাল চলি আছে নে?
নাই- নাই ইমান ভাল চলি থকা নাই মানে আৰু যেনে -তেন চলি আছে আৰু।
অ', এই টুপ- টাককে চল থাকিলেও হল আৰু ন' কি কোৱা?
তেওঁ মন থাকে চবৰে
অহ, এটা কাম কৰিবা নেকি? আমি এতিয়া পাৰ্টনাৰচিপৰ গাহৰি ফাৰ্মখন দি দিওঁ?
পাৰি মোৰ পল্ট্ৰি ফাৰ্মেই আছে এইটো হেৰি ফাৰ্ম হৈ যাব তেতিয়া।
অহ, হ'ব বাৰু একো নাই। পাটনাৰচিপত ধুনীয়াকে দুটাই খুলি দিম। পাটনাৰিচপত দুটাই গাহৰি ফাৰ্মখন খুলি দিও এতিয়া আমাৰ এতিয়া ভালো অলপ বিজনেছটো ভাল চলিলে গৈ এতিয়া।
উম, মক মাতি আছিলে বাৰুতি হেৰি কৰিবলৈ বিজনেছৰ হেৰি কি পৰ্টি ফাৰ্ম খুলিবলৈ।
অহ, মানে অকণ পাব্লিক এৰিয়াত কৰিলে অকণ বেয়া হব নেকি কথাটো?
অহ, মানে স্মেল ম
অহ, সেইটো মানে মা মানে পাব্লিকৰ বেছি কমপ্লেইন হলে বেয়া মানে অকণ খুলা জেগা এটাত অকল খোলা জেগা এটাত মানে চাই মে কৰিব লাগিব আৰু।
তেনেকুৱা জেগাতে বিচাৰিব লাগিব। সেইফালে আছে বাৰু এটা চাপৰি
মই শুনিছো তোমাৰ মাটিতো বহুত আছে ন'? বা মাটিখিনি তুমি কিবা এটা কামত
হা